শুনা পাইছ নাই? হেল্ল'। হেল্ল'। শুনা পাইছ নাই? হোৱাটছএপ-হোৱাটছএপ চা, হোৱাটছএপ। মই একো শুনা পোৱা নাই। তই শুনা পাইছ যদি হোৱাটছআপটো চা।
মই শুনি আছো।
অ' তোৰ কথাটো মই শুনা নাছিলো আকৌ!
হা
তোৰ কথাটো মই শুনা পোৱা নাছিলো এতিয়াহে শুনিছো।
অ' তাৰপা খবৰ-খাতি কচোন কেনেকুৱা?
খবৰ-খাতি বৰকে ভাল নহয়।
কেলে বা ইমান বেয়া হৈছে?
গা বিষ গোটেই
অ' কিবা হেৰি কাম-চাম লাগি আছ নি কামত?
এই মানে আমাৰ বাগান আছে নহয়, তই গম পাৱ নে নাপাৱ নাজানো বাৰু।
অ' পাওঁ গম পাওঁ বাও অ'।
তাকে বাগানত কালি গৈছিলোঁ তাত মানে কচুখেতি অলপ কৰিছোঁ, সেই কচুখেতিৰ কোৰ মাৰিলোগে।
অহ
তাৰপাছত কালিৰ দিনটো সেইটো কামতে লাগি থাকিলো, এতিয়া আহি পেলাই শুই আছো গা ইমান এটা ভাল নহয় গা বোৰ গোটেই বিষাই আছে।
অ' অ' হেৰি কৰি দে এইটো জালুক-চালুক দি এনেকে চাহ-তাহ কিবাকিবি খাই দে।
কালি ৰাতি খাইছিলো জালুক আৰু অমিতা দি পেলাই। তাৰপিছত আকৌ এতিয়া অলপ আ লগত মায়ে আদা, দি পেলাই চাহ দিলে তুলসী দি দিলে তেনেকে।
অ' বাগানত মানে পাত চিঙি, পাত চিঙিছে নে, নে এতিয়া লগাইছে পুলি?
এ মানে বাগানতো যিমানখিনি মাটি আছে তাৰে, এতিয়া অলপমান ডাঙৰ হ'ল, ডাঙৰ গছ এইবোৰ চিঙি-চিঙি বিকি থাকিব পৰা হৈছে।
উম উম।
কিছুমান আকৌ নতুন পুলি ৰুইছে আজি এবছৰমান হৈছে গতিকে সেইবোৰ কৰ য'ত য'ত হাবি হৈছে গোটেই হাবিত স্প্ৰে মাৰি থকা হৈছে।
অ' গম পাইছো অ'।
যিখিনি ধৰ অলপমান মাটি আছে সেইখিনিত, মই তোৰ কচু দিয়া সময়তে গাঁত খান্দি কচু দি থৈছিলো। এইবোৰ এতিয়া মাটি মাটি চপাই দিছো মানে বৰষুণৰ বতৰ ব বৰষুণটো বেছি হ'লে গুৰিপকত পানী জমা হয় ন? সেইকাৰণে সেই গুৰিবোৰ অলপ চফা-তফা কৰি পেলাই এতিয়া সাৰ দিছোঁ, তাৰপা আকৌ মাটিখিনি অলপ কৰি দিছোঁ।
অ' অ' মই এ এতিয়া ভাতকেইটা খাই আহি লৈ মেলি মই বোলো বহুত দিন তোৰ লগত কথা পাতা নাই মই কথাকে পাতোচোন বুলি ফোনটো লগাইছোহি।
ভাত খালি?
উম ভাত খালো খালো ভাত আজি আজি আমাৰ হেৰি ইয়াত আজি মই হেৰি হোষ্টেলত থাকো জানো এ নহয়
অ গম পাওতো
ত এই আজিয় মানে আমাৰ হেৰি দিয়ে এইটো বইল দিয়ে শনিবাৰ দিনটো
বইল বইল মানে একো বেলেগ খাবলৈ নিদিয়ে নেকি?
বইলা মানে সেইটো এ আমি নিজেই কিবা কিবি অৰ্ডাৰ কৰি খাবো পাৰো কিন্তু মানে ইয়াত আজি হেৰি দিব দিনতটো এতিয়া ৰাতিপুৱা টাইমটো আলু পিটিকা দিব।
আহ
দুপৰীয়া বইল দালি সতি এনে কিবা কিবি দিয়ে আৰু
ঠিকে আছে ইমান এটা বেও নহয় চি
সেইটয়ে মানে গোটেই সপ্তাহটো যদি এতিয়া মাছ মাংস কিবা কিবি খাই থকা হয়
অ তহঁতৰ সপ্তাহটোত কেতিয়া কি বাৰে মানে কেতিয়া কেতিয়া কি কি খাই দিয়ে?
আমাৰ সপ্তাহটো তোৰ সোমবাৰে তোৰ নিৰামিষ সোমবাৰে একো মাছ মাংস একো নচলে
অ
প মঙ্গলবাৰে তোৰ হেৰি ৰাতিলে দিম দিব
অ
তাৰ পৰা বুধবাৰে মাংস দিয়ে
অ
তাৰ পৰা আকৌ সেই বৃহস্পতিবাৰে দিম দিয়ে
অ
শুক্ৰবাৰে মাছ দিব
অ
তাৰপিছত শনিব বাৰে ব মানে ব দিন অ দিন টো বইল তাৰপৰা ৰাতিলে এনেকুৱা পনীৰ কিবা কিবি দিয়ে আৰু যেনিবা তপা আকৌ দেও দেওবাৰ দিনাখন মাংস ৰাতিলে কিন্তু দুপৰীয়া দেওবাৰ দিনাখন দিম থাকে, ৰাতিপুৱা পুৰি দিয়ে
অহ
অ তেনেকে আউ
তাৰপা সেই তহঁতে তিন টাইমে খানা নে এক টাইমহে খানা দিয়ে অ কি চৰি তিনি টাইমে খানা হয়ে নে দু টাইম চলে?
নাই তিনি টাইম তিনি টাইম
অ অঁ
চাহ তাহ মানে খাব অ খাবলৈ যদি মন যায় কোনোবাই আকৌ বনাই মেলি খাইগ ৰাতিপুৱা মানে ইমানকে কোননো নাখায় যে চাহ কিন্তু ধৰো সন্ধিয়া চাহটো চবকে দিয়ে খাবলৈ মানে যোনে যোনে খাইকে গৈ
অ অ অ ঠিকে আছে তেতিয়া ব্যৱস্থাটো ভালেই
ব্যৱস্থাটো ভালে সেইটোৱেই ইমান বেয়া মানে নহয় আৰু
অ এতিয়া তহঁতি মানে এ যত থাক তাতে ধৰক বনোৱা মেলা মানুহ আছে ন
আম বনোৱা মেলা তাতে ইয়াতে মানুহ আছে অ
অঁ অঁ ঠিকে আছে তেতিয়াতো নিজৰ পঢ়িবলৈ মিলিবলৈ সময়তটো পাই যায় আৰু সেইটোৱে
সেইটোকে অ সেইটো মানে ভাল হৈছে আৰু তো ধৰি ল শুই উঠিবি শুই উঠি কলেজ যাই মেলি আহিল ভাতকিতা খাই একোতো কৰিব নালাগে
অহ
সেইটো কাৰণে মানে ভাল হৈছে
ঠিকে আছে আমি তেনেকে ধৰ এতিয়া পঢ়ি আছো যদিও এই তেনেকুৱা হোষ্টেল বা ক'বাত থকা নাই ঘৰৰ পৰা অহা যোৱা কৰো মানে কি লৰা মানুহ ঘৰত ইটো সিটো কাম কৰি থাকিব লাগে আৰু ঘৰত থাকিলে কাম কৰিও থকা হয় এইখিনিয়ে আৰু
উ তাকে বাকী পঢ়া শুনা ভালে চলি আছে পৰীক্ষা পৰিক্ষা চলি আছে নহয় আমাৰ
অহ অহ
তাৰপৰা সেই তোৰ ভাগৰ পঢ়া শুনা কচোন কি হ'ল?
মোৰ পঢ়া শুনাতে একেই চলি আছে আৰু ঠিক ঠাক চলি আছে মাহঁতৰ ভাল ভাল হেই ত ঘৰলে আহিছে নাই না
নাই যামহে ঘৰলে
অ
উ
তাৰ পৰাৰা এইবাৰ এতিয়া পূজাত কি প্লেন কৰিছ পূজালে
অ পূজাল পূজালে এতিয়া তাকে ভাবিছো এতিয়া ইয়াৰ পৰা বন্ধ মানে তোৰ বেছি দিন বন্ধ নিদিয়ে
অ
তাৰপা যদিও নিজে মিলাই মেলি বন্ধ হেৰি কৰি লৈ মেলি অকণ ফুৰিবলৈকে তাকে যাম বুলি ভাবিছো আৰু কিনো কওঁ জানো
আহ অ অ
তাৰপৰা তোৰ কচোন কি কৰিবি
মোৰ আৰু পূজা বুলি কি যত ত'ত যত যত মানে পূজা হয় গোটেই কেইটা লগৰকেইটা লগ হম আৰু এইবিলাক ঘুৰিম আৰু কি কি ওলাই চাম খাম সেই তেনেকেই পূজা
অ অ
পকেটততো পইচা পাতি নায়েই বস্তু কিনিবলৈ
সেইটোৱে এতিয়া
খিয়া মানুহ আমি বোৱে দিন হাজিৰা কৰি খাওঁ
উম তাকেহে-তাকেহে।
তহঁতৰ পইচা আছে থাক
উম-হুম, তাকেহে সেইটোয়ে, এতিয়া কিমান বেয়া লাগে আমিহে বুজোঁ। এতিয়া ঘৰৰ পৰানো কিমান পইচাবোৰ কিবাকিবি খুজি থাকিবি। উম যেয়ে দি নিজেই এতিয়া কিবা এটা কৰিব পাৰিলেতো আমাৰতো একো হেৰিয়ে হোৱা নাই ন নিজে কিবা এটা কৰিম বুলি ভাবিবলৈ হ'লেও।
অনলাইনত বিচাৰ, অনলাইনতো আজিকালি বহুত ল'ৰা-ছোৱালীয়ে তেনেকে অনলাইনত কিবাকিবি কৰি পইচা ঘটি থাকে ন, তাকে আকৌ ভাল বস্তুখিনিও লাগিব ইকুইপমেন্টখিনি লাগিব নহয় তোৰ, কাম কৰিবলৈও। তাপা তহঁতৰ এইবাৰ খেতি-বাতি কৰিছে নাই?
অ' খেতি কৰিছে বাপাই কালি ফোন কৰিছিলে, হেৰি ইমান এনেকে হেৰি কৰিছে, পথাৰত হেৰি কঠীয়া হেৰি কৰিছে। পৰিছে বুলি কৈছে তাপাত। তহঁতৰ কি কৰিব নে?
আমাৰ খেতি হ'ব বাৰু, আজি কেইদিনমানৰ আগত কঠীয়া পাৰিলো। তাৰপা মানে বৰষুণৰ যি গতি হৈছে, এ এতিয়া ৰাইজক কি খেতি কি কৰে নেজানো দিলে দিয়ে থাকে, নিদিলে নাই।
অ' তহঁতৰতো পাহাৰৰ ফালে বহুত দিগদাৰ হৈছে।
অ' পাহাৰৰ ফালে মানে। কি হয় যিবোৰ পাহাৰ অঞ্চলৰ জেগাবোকত মানে বৰষুণৰ পৰিমাণটো বেছি হয় আৰু নদী থাকে ধৰ।
অ' অ'।
এইবোকৰ কাৰণে অকণমান সমস্যা হয়। হ'লেও এতিয়া তাকে নকৰিলে সেইটো নহ'ব।
সেইটোৱেই, সেইটোৱেইে মেন প্ৰব্লেম উম তাকে
নাখাওঁ, কি কৈছিলি?
তাকে সেইটোৱে বোলো আজি কালি এতিয়ানো কোনেনো ক-কাক কি দিবহি হয় নহয়? যে যদি একোটা কৰি নাখায়।
সেইটো সেইটো। গতিকে আৰু আজি আজি। আজিকালি তোৰ ত দোকানলৈ যদি যাওঁ জুই চাই‌ দাম ইফালে খানা বস্তু ভাল নাপাও। শাক পাচলি। চব সাৰ দিয়া শাক পাচলি তই শাক পাচলি খা খাই পেলাই। বেমাৰ হ'ব আকৌ তই মেডিকেললৈ যা সিমানেই হয়।
তাৰ বাদে একো কামেই। কিয় হয় এইটো।
অঁ।
তই এতিয়া ধৰি ল তই এতিয়া কাম এ তই কিবা কাম এটা কৰিলি কাম এটা কৰি তই পইচা কেইটা ঘটিলি। তই ঘটাৰ পিছত তই পইচা কেইটা আকৌ। কিবা এটা খা খাই মেলি আকৌ সেইটো ডক্টৰতালে নিওঁতে টোৰ সেই পইচা কেইটা গলেই।
সেইটোৱেই কথাটো মানে, গতিকে আমি মানুহকে যিমান পাৰে এই প্ৰকৃতিৰ লগত থাকি একদম ঘৰুৱা ভাৱে খেতি কৰা হয় খোৱা বস্তুবোৰ একদম মানুহৰ মানে কবলৈ গলে কি কি মানুহবোৰ লোভত মৰে, তেনেকুৱা নিচিনা।
উম উম।
সেই লোভটো সামৰি। পেলাই মানুহকে ঘৰতে যিবোৰ খেতি বাতি কৰে সেইবিলাকে কৰি পেলাই মানুহে চলিব লাগে।
সেইটোৱে অ।
তাকে আৰু আমাৰ এতিয়া। যিবোৰ ইমান প্ৰদূ্ষন হৈছে ইমান মানে মানুহবোৰ থাকিব পৰা কিছুমান এতিয়া যিবোৰ টাউন জেগা। সেই বিলাকত মানুহৰ বহুত। প্ৰতি ইমান ঘনটো এতিয়া গাঁও অঞ্চলতকে তাত থাকিবলৈ মানুহ দিগদাৰ হয়।
হেই এতিয়া মই নিজে চকু আগত দেখি আছো চোন।
অ। আৰু গৰম বুলি ক'লে। গৰমৰ কথা আছেই।
গৰমে বহুত বহুত আৰু। আৰু ইয়াত মানে বিশেষকে সেইটোৱে ইয়াত বিশেষকে কি কয় মানে গম পাও নাই টো এতিয়া ৰাস্তা। তাৰ গছবোৰ ভাল হৈ আছে নহয়। সেহেতি ৰাস্তা। ৰস্তাটো বহল কৰিবলে গছবোৰ কাটি দিয়ে।
অ।
সেইবোৰ মানে দুইটাই গছ টোৰ যদি নাথাকেই, টোৰ তেতিয়াাহ'লে মানে হেৰিটো তোৰ হেৰি পৰিবেশ টো ঠাণ্ডা হ'ব।
সেইটোৱেই সেইটোৱেই। এতিয়াতো মানুহকে মানে কিছুমানে নিজ, নিজৰ স্বাৰ্থৰ কাৰণে গোটেই প্ৰকৃতিক মানে গোটেই মানৱ জাতিটোক বিপদাপন্ন কৰি তুলিছে একদম।
সেইটোৱে এতিয়া এতিয়া শুনিবি দে। আমাৰ মানে উম হোষ্টেলৰ কাষতে এতিয়া ঘৰ এটা বনাই আছে দেই। তই দেখি সি মানে দেখিলে তই সেই খাবিতো ইয়াতে মানে ঢেৰ গছ আছিলে আমাৰ মানুহজনে কি কৰিলে গোটেই গছ বোৰ হেৰি কাটি মেলি গোটেইখন চাফা কৰিলে মাতি পেলালে। মাটিত পেলালো এতিয়া বালি পেলালো ঘৰ বনালে এতিয়া ঘৰতটো আধা বনাই গৈ মানুহটো নাই নাজানো ক'ত গ'ল এতিয়া ঘটো এনেই পৰি আছে যে নাজানো মৰিলে নে আছে নাজানো এতিয়া ঘৰতটো এনে পৰি আছে
এইবোৰ সেই এতিয়া মানুহক সেই হেৰি কি বুলি কয় মগজু নাইকিয়া মানুহ এইবোৰ
ত সেইটয়ে মানে মানুহজনে কৰিছে তই ভাল কামটো কৰিছ তই সম্পূৰ্ণ কামটো হয় নহয় বাৰু এতিয়া কৈ মেলি সেয়া এতিয়া সেইটোৱে এতিয়া পানী একদৰ সন্মুখত পানী এডোঙা মান হৈ আছে আৰু
এ এইবোৰ ভুল কৰিৈ নগৰ কমিটিও ভুল থাকে সেইবোৰ সিহঁতে মানে সেইবোৰকেও সেই নগৰৰ যিবোৰ পৌৰুষে বা সিহঁতেও কথাখিনি চাই চিতি পেলাই কামবো কৰিবলৈ দিব লাগে তাত যদি নগৰত থকা কোনোবা এজনে যদি নিজৰ মতে কিবা এটা কাম বুলি কাম কৰো বুলি ভাবে সেই ইহঁতে যদি শাক দিয়ে তেতিয়া আকৌ সিহঁতে সি কৰিব নোৱাৰে নহয়
উম সেইটোৱেই তাকে বাৰু হ'ব দে তেতিয়া দেই
ঠিক আছে দে
উম ঠিক আছে হ'ব আহ